আহিছে ন', অ' আছো আছো এই এই আৰু খবৰ এটা আছিলে
অ'
উম খবৰটো এনেকোৱা ধৰণৰ যে, এই যে আমাৰ কোনোবা সম্পৰ্কীয় তোৰ মনত আছেনে নাইবা এ বা এগৰাকী ঘৰৰ ওচৰতে যে থাকিছিল যে তেনে পোৱা নিচিনা অ' অ' ত' মানে সেই তেওঁলোকৰ ঘৰত কৈছিলো তাৰ পিছত গৈ পালে তেওঁৰ পৰা গম পালো বোলে শিশুটিৰ বোলে বহুত এ কেইদিনমানৰ পৰা বহুত এ চৰ্দি-কাহ যোৱাই নাই ডক্তৰ দেখালে দেখাই কৰি আম, দুজন ডক্তৰক দেখাইছে মানে, এজনক দেখালে, একো নাপ পালে মানে আৰু তাৰপিছত আৰু আন এজনক দেখালে মেডিচিন দিছে, কিন্তু মেডিচিন এতিয়া শিশু ল'ৰা-ছোৱালীৰ মেডিচিন, অকণমান খাই, আৰু নাখায়। মুখৰ পৰা ওলাই দিয়ে, তেনেকুৱা হয় আৰু সঘনে মে ডিচিন খুৱাবও, মানে, সংকোচ কৰি, সংকোচ কৰি আছিলে। বা গৰাকীয়ে, তাৰ পিছত, আৰু তাক কে, এতিয়া মোকো কিবা সুধিছে। কিবা এনেকুৱা বনৌষধি, কিবা তেনেকুৱা কোৱা আছে নেকি? মই বোলো, মই ইমানটোতো গম নাপাওঁ। এনেকুৱা কিতাপ এখন আছিল। এ, তাৰপিছত ভাবিলো আমাৰ এনেকে চিনাকি আছে। মই সুধি চাম বাৰু
অ', তাইৰ কাহ-চৰ্দিয়ে নে?
কাহ-চৰ্দি হৈছে। ছে। তাৰ পিছত, মানে, ভালকে উশাহো নলয়। আৰু, মানে, সেই, তেনেকুৱা হৈ আছে অলপ
তেতিয়াহ'লে, তেতিয়াহ'লে এটা কাম কৰিলেই হ'ল গৰম পানী কৰি পেলাই তাতে আদা অকণমান থেতেলিয়াই লং এ টা লং এটা ডালচেনী, এটা ইলাচি, তুলসী পাত কেইটামান, পুদিনা পাত কেইটামান, আ, গোটেই সেইখিনি দি পেলাই, ভালকে উতলাব লাগে সাংঘাতিক ধৰণে, মানে, ভালকে উতলাব লাগে কিন্তু উতলটো আহোঁতে, যাতে ধা ঢাকুণ দি থৈ দিয়া
অ'।
থ'লে, তাৰ যিখিনি মেইন ইনগ্ৰিডিয়েণ্টবিলাক হয়, যিবিলাক ওপৰলৈ উঠি আহে, বাচ পৰ সেইখিনি আকৌ ঢাকণত পৰি পেলাই, আকৌ তললৈকে গুচি যায়। ত' ভালকে উতলাই, পেললে সেইটো ঠাণ্ডা হব দিলেই হ'ল, আৰু ঠাণ্ডা হোৱাৰ ত পিছত সেই যিটো ডিটক্স ৱাটাৰ টো হয় সেই পানীটো মানে, এ এনে নৰ্মেল পানী খোৱাতকে সেই পানীটোক, খাই থাকিলে ইমউন ছিষ্টেমৰ আংশাটিক বাঢ়ে। আৰু এবাৰ দুবাৰ সেই পানীটোক, খোৱাৰ পিছত লাহে লাহে কাহ চৰদি যে কমি আহিছে। সেইটো বুজিব পাৰিব তাৰ মানে নিজে বুজিব পাৰিব।
এ এনেই কেঁচুৱাটো মানে হেৰি হয় উম তিনি বছৰ মান হৈছে।
পাৰিব আৰামছে পাৰিব উম দুই বছৰ তেতিয়া পৰা পানী নিজ লৈ খাব পাৰে তেতিয়াৰ পৰাই খাব পাৰে এইটো এক একো বেলেগ অপকাৰী বস্তুতো একোৱেই নাই। এইকেইটাই বস্তু যিকেইটা বস্তু মানহ সাধাৰণতে খাদ্যতে খাই আৰু তাহাতে অতি বেছ বা পাব পাৰে এ এটা লং বা এটা ডালচেনি তেনেকুৱা এটা জলা নহয় তথাপিও সৰু ল'ৰা ছোৱালী কুমলীয়া মুখ ক'ব নোৱাৰি ত মন গ'লে অকমান অ' হেৰি হানি অকমান মৌ। নহলে মই অকমান গু লিকোইদ গুৰ নিজে ঘৰতে কৰা অকমান মিস্ক কৰি পেলাই মিঠা মিঠে কে। আৰু দুইটা বস্তুৱেয়ে উপকাৰী হয়। তেওঁলোকৰ কাৰণে সেইটো কৰিলে ভাল আৰু মই আৰু এটা বস্তু শুনিছিলো আচলতে এই আমাৰে অ' পেহী তাৰমানে নাকৰ পৰা তেজ ওলাইছে।
অ' অ' অ' অ'।
কপৌ ফুল দি নাকৰ পৰা তেজটো ওলোৱা বোলে ভাল কৰে এ সেইটো বিৰাট আচৰিত ধৰণৰ দৰৱ শুনিলো। অহ।
এতিয়া কেনেকে হয় নো প্ৰচেছটো আৰু কপৌ ফুল পোৱাতো বহুত টান বোলে?
কপৌ ফুল টান হয়। অ'।
কিয় বাৰ জানো এনেকুৱা গছজোপ কিয় বা তেনেকুৱা কাৰণ এতিয়া বিহু বতৰ অ' বহুত দেখোন কপৌ ফুল গছ কপৌ ফুল লাগিয়ে থাকে। বোলে এতিয়া পাবলৈ কেলে দৰ্লভ বা সেইটো হে
যে সেই অ কপৌ ফুলজোপা পৰজীৱি টাইপৰ হয় ন বেলেগৰ ওপৰতহে গ্ৰো কৰে আৰু সেই গ্নৰু কৰি বোলেও হলে সেই ধৰণৰ গছ লাগিব যেনেকে তামোল গছতহে হয় বোলে। এতিয়া বহুতে তামোল নাৰাখে কেৰকটুৱাই খাই পেলাই কিবা কৰে ত' সেনেকে তামোল নাৰাখে ত' তামোল গছজোপা যদি নাথাকে বা সেই গছজোপাই নাথাকে যিজোপা গছত কপৌ ফুল হ'ব পাৰে এ কপৌ ফুল হোৱাৰ ৰাস্তা নাই সেইটোয়ে কথা অ গতিকে কপ ফুল মানে সেইটো কাৰণেও আজিকালি দুৰ্লভ হৈছে কথাটো হ'ল মানুহে গছ ৰাখিব বিচাৰে নিবিচাৰে আজিকালি আৰু তামোল গছ হয় কি বতাহ ধুমুহাত খুব ভাঙে।
খুব ভাঙে অ' সেইটো ঠিকেই কৈছ অ'। সেইটোয়ে ৰিজন হব‌ চাগে।
উম কিন্তু কপৌ ফুলে যে সেই আহ তেজ ওলোৱা বন্ধ কৰা টো যে কৰে সেইটো মই সেইনাখন হে গম পালো।
তাকে ময় তাকে শুনিছো উম
অ'।
মানে সেইয়ে, তাকে তোৰ পাই শুনিলো আৰু কথাটো। বস্তুতটো যে এনেকুৱা কৰে। কি মানে মুখপা আৰু নাকপা দুটাই ওলাইছিল নেকি মানে?
মানে নাকৰ পৰাই ওলাইছে বুলিছ অ, তাৰ কাৰণে। কিবা কপৌ ফুল লাগে। কপৌ ফুল মানে কিবা। পিহি পেলাই। সেই মেডিচিনটোত মিক্স কৰিব লা এনেকুৱা কিবা, ত' এতিয়া কথাটো হ'ল যে। ওম মই বাৰু। সেইটো কেনেকুৱা কি হয় নাজানো- নাজানো গোটেই প্ৰচেছটো নাজানো বাৰু। তেওঁ খালী কথাটো কওঁতে তাতে মানে আচৰিত হৈছো যে ফুলে আমাৰ বনৌঔষধ বিলাকে কিমান। কাম কৰে ফুল ফল যিয়ে আছে আকৌ মধুৰিআমৰ পাত। ডায়েবেটিছ ভাল। কৰে শুনিছোঁ। অহ, আকৌ আমাৰ এ কলগছ যে আছে কলগছৰ যিটো পানীতো হয়। কলগছৰ ভিতৰত পানী থাকে ন, সেই পানীতোয়ে আকৌ ইউৰিক কেচিত ভাল কৰে।
অ, কলগছৰ আকৌ, কলগছৰ এ এটা মই ভাল কি শুনিছো কলগছৰ মানে গছৰ কোনো এটা অংশই মানে পেলনি নহয়। কলগছডালৰ কোনো এটা অংশই পেলনি নাযা যায় মানে।
উম অ আমিতো কলপচলা খাওঁৱেই ন, আমি কলপচলা খোৱা মানুহ কিন্তু আমি কলপচলা, অ কলপচলা কিন্তু আমি। সেইটো গুৰুত্ব সহকাৰে নাখাওঁ। সেইটো বস্তু আচলতে হ'ব নালাগে কলপচলা আমি খাব লাগে আ আচলতে ইউৰিক এচিদ এইবিলাকৰ পৰা দূৰত থাকি কি বোলে। আৰু বহুতৰ দেখি কি কলগছজোপা মানে আধাতে কাটিব। পাতি পেলাই, এ ব এতিয়া কলগছজোপাটো ভিতৰ ফালে গোটেইব বাতু বিলাক নাথাকে জানো, বাটু বিলাক মানে ভিতৰৰ ফালে অলপ খান্দি খান্দি লয়।
উম।
অকমান গিলাচ তৰ নিচিনা বনাই লয় তাৰমানে। এই এবেগেত গিলাচ যেনেক থাকে, সিমান খিনি গিলাচ বনাই। তাৰপাছত ওপৰ খিনি ঢাকি থৈ দিয়ে। ৰাতিপুৱা সাপা উঠেক কলগছজোপাই নিজে পানী এৰে ন, কাৰণ কাটি দিয়া গ'ল, গতিকে পানী এৰিব, ত' ভিতৰফালে গিলাচ তৰ নিচিনা পানী ভৰ্তি হৈ থাকে। কে, সেই পানীকণ ওলাই ওলাই আনি পেলাই মানুহে ৰাত তিপুৱা খালি পেটত খাই, ইউৰিক এচিড ভাল কৰি দিয়ে সেইটোৱে, আৰু ডায়েবেটিজৰ কাৰণেও ভাল বুলিক কিন্তু ইউৰিক এচিডৰ কাৰণে মহৌষ বুলি কয়। উম, গতিক যাৰ এইবিলাক গছে, মাটিয়ে, জোনে আছ ছে, তেওঁলোকৰ স্বাস্থ্যৰ মানে অ' বাকী সকলৰ তুলনাত বহু
বহুত, বহুত ভাল, বহুত ভাল তাকে, আৰু সেইয়া, আগত তে মাহঁতেও সেই আছিনা তাচিনা উঠিলে কেনেকে বগৰী পাতেৰে ঠিক কৰি দিয়ে ন? আজিকালি মই দেখিছোঁ চবে ডক তৰ ওচৰত দৌৰে, তাৰপিছত মই ভাবো, সেই ক'লে ওৰত দৌৰিব লাগে। জ্ঞানৰ সৰু পাই আচিনা উঠি থাকিলে, কেনেকে এবাৰতে পাত, হেৰি কৰি দিলে, নেক্সট দিনালৈকে ঠিকে হৈ যায়গে। সেইবিলাকো আচৰিত লাগে, শুনিলে, কৰিলে, দেখিলে, আৰু আ আমিতো নিজেও পাই আহিছো।
উম উম।
মধুৰিআমৰ তই মধুৰিআমৰ কথাটো কওঁতে মই আৰু এটা কথা মান পৰিলে, অহ, আৰু এগৰাকী বা তেনেকে নিজৰ হেৰি মানে ল'ৰাটোৱে মানে বহুত, উম, শৌচ হৈ আছিল মানে একেবাৰে নধৰি মানে ঠিক নহৈছে হে নহৈছে ডক্ ডক্তৰেও মানে মেডিচিন দিয়েহে দিয়ে মানে নহয়গে আৰু। সৰু ল'ৰা -ছোৱলী আৰু কিমান কুমলীয়া নাৰী কিমাননো মেডিচিন খোৱা ব আৰু তেনেকে বোলে কোনোবা তাহতৰে সম্বন্ধীয় কোনোবা মানুহে ক'লে এনেকে তাকে মধুৰিআমৰ পাতটো পিহি পেলাই মৌৰ লগত খোৱাই চাবলৈ। তঅ বোলো ঠিক আছে ছে ইমান ডক্তৰ দেখালো যেতিয়া সেইটোয়ে কৰি চাওঁ। তেনেকেই ভাবিলে অহ, ভাবি আৰু কৰিলে। কৰি পেলিটো সঁচা সঁচি দেখি দেখিছে যে অহ, ইমান দিনৰ হাগু কনি বন্ধ হৈ গ'ল এবাৰতে।
উম,। উম। নাই এইবিলাক বনৌষধ বিলাক বহুত ভাল, খালী কথাটো হ'ল আগৰ মানুহে সেইবিলাক ব্যৱহাৰ কৰিছ আমি এতিয়া সময়ৰ তাৰণাত বা গছ-গছনি আমি নাৰাখাৰ তাৰণাত আমি বহুত ভুগি আছোঁ আচলতে।
না-নাপায়ও সহজে সবতে, উম, অহ, সেইটোৱে।
এভেলেবল থাক থাকিলে হয় আৰু মানুহে আজিকালি কৰ্মসূত্ৰে মানে নিজৰ ব্যস্ততা বহুত বাঢ়ি গ'ল। মানুহবিলাকৰ গোটেই পৰিৱেশ কিয় সেনেকুৱা হৈছে কোনো এটাৰ ওপৰত দোষাৰোপ কৰিলে নহয়
নহব অহ, এই সময়টোৱে তেনেকুৱা আৰু, কিন্তু সেই আগৰ নিচিনা তেনেক কে মানে জীৱনতটো জীয়াই থাকিলে ভাল হ'ল। হয় মানে নিজৰ ঘৰ-বৰি, মাটি আৰু
মই ভাবু থাৰ্তি প্লাচ থৈ যোৱাৰ লগ লগে-লগে মানুহে কিছু ক্ষেত ত অকমান কম্প্ৰ'মাইজ কৰিলেও অ', নিজৰ হেল টো কমপ্ৰ'মাইজ কৰিব নালাগে। এতিয়া হেলথটো মানে কেনে এনেকুৱা ধৰণৰ যি কিটা আমি জানো যে নেচেৰেল বস্তু খাব লাগে যেনে বহুতে বাচি বাচি বস্তু খাই যেনেকে মই এইটো চব্জি নাখ এইক-এইকণ চব্জিহে খাওঁ, এনেকুৱা নিচিনা কৰাতকে বা যিমান পৰা যায় এত এটা সময়ৰ আহাৰ খাবই নালাগে
উম।
খাই তাৰ জেগাত সেই কেঁচা শাক-পাছলি আমাৰ যি বাৰীত যি থাকে বা বাৰীত নাথাকিলেও অ বাহিৰৰ পৰা আনিলেও চাফাকে ভাল কে ধুই-মেলি পেলাই সেইটোক খোৱাৰ ব্যৱস্থা কৰিব লাগে। তেতিয়া কিজানিবা এই ডাঙৰ ডাঙৰ বেমাৰ কিছুমানৰ পৰা অকমান হাত সাৰি থাকিব পাৰে। বিশেষকে ডায়েবেটিচ, ব্লাড প্ৰেচাৰ এইখিনিয়ে মানুহক অ', মানে লং ৰাণত বহুত অসুবিধা দিয়ে ন' সেই অসুবিধাখিনিৰ পৰা বাচিবলৈ বাকীটো আৰু এ যেনেকে চলি আছে যিটো খাদ্য আমি খাই আছো সেইখিনিৰ আগত আগৰ নিচিনাটো নহ'ব কৰিব নোৱাৰে গতিকে সেই
বহুত ভেজাল উম ভেজাল চবতে আৰু আজিকালি চব চাই-চিতি আৰু আৰু তাকে তাকে এ সেইটোৱে মানে কথা এতিয়া তোৰ ফোন আহা আগতে মই সেইখিনি কথাই হ'লো বাৰু তেওঁ এতিয়া কিবা এনেকে বনৌষধি চাই আছে, অ' নিশ্চয় হয়তো পাইছে কিবা উপায়। উম ঠিক আছে দে কিবা খৱৰ মজত নাম বাৰু তেওঁলোকৰ পৰা অ অ হ'ব দে ৰাখিছো